উম, কাৰ।
অলপ অহ, ফ্ৰী আছে নে?
হয়। মই এতিয়া এনেই আছোঁ কোৱাচোন।
অহ। অহ, আমি আজি, আমি মই আপোনাৰ লগত আজি অহ, খেলা-ধুলাৰ কথা সৰু কালৰ আলোচনা কৰিব বিচাৰিছোঁ। আলোচনা কৰিব অহ, পাৰিম নে?
হয়্ সৰু কালৰ খেলা-ধূলাৰ ওপৰত আমি অলপ আলোচনা কৰোঁ।
উম কওঁ, ক উম হয়। অহ, আমি সৰু আমি সৰুকালত খেলা। কওঁকচোন আপুনি?
হয়। সৰু-সৰু কালৰ সৰু কালৰ খেলা-ধূলাৰ কথা ক'লেতো তোমাৰ এতিয়া, সৰুকালৰ খেলা-ধূলাটো এতিয়া বেলেগ আছিলে। এতিয়াৰ খেলাতো বেলেগ, সৰু কালত খেলা আৰু কি ক'ম। সৰু কালৰ তোমাৰ খেলা খেলিছিলোঁ। তোমাৰ লগৰী কেইজন আহিছিলে, লগৰ লগৰী কেইজন অহাৰ পিছত তোমাৰ যিকোনো আৰু এনেই কিবা-কিবি ধৰা দৌৰি-দৌৰি দৌৰি-দৌৰি ইফাল-সিফাল বা আমাৰ কিছুমান হাওঁফাওঁ বুলি আছে, হাওঁফাওঁ বুলি কয় কিছুমান, কিছুমান আমাৰ না-নাচ খেলা বুলি কয়। যিটো আমি শিল, শিল পাঁচটা দেখিলোঁ তোমাৰ তোমাৰো চাগে মনত আছে এইবোৰ খেলা বা ধৰা আগতে আমি সৰু থাকোতে। টায়াৰ এটালৈ দৌৰি ফুৰিছিলোঁ তাক ঘূৰাই ঘূৰাই। সেনেকুৱা আৰু। আৰু এতিয়াৰ খেলাটো তোমাৰ বহুত বেলেগ হৈ গৈছে, আজিকালি ধৰা ল'ৰা-ছোৱালীয়ে মোবাইলত ব্যস্ত থাকে, খেলিব নোৱাৰে, নাজানে আগতে আমাৰ মানে পুৰণা দিনবোৰ মনত পৰিলে এতিয়া মানে সেইবোৰ দিন বহুত মানে অনুভৱ কৰোঁ আৰু সেই দিনবোৰ বহুত ভাল আছিলে বুলি।
হয়, হয়, হয়। আমি এতিয়া আগতে সৰু কালত যেতিয়া আমি খেলিছিলো তেতিয়া ল'ৰা ছোৱালী নেখেলে হয় হয় আপুনি। হ'ব বিচাৰিছে।
হয় হয়।
উম আমি সৰু সময়ত যেতিয়া সৰু কালত আমি ক ছোৱালী। মানুহ এ যেনেকৈ পুতলাৰে খেলে। দৰা কইনা খেলিছিলো বহুতো এনেকৈ খেল খেলা গৈছিল।
হয় হয় উম। মই সৰু থাকোঁতেটো আপোনাৰ বহুত এনেকুৱা নানান ধৰণৰ খেলা নিজে মানে। বনাই বনাই খেলিছিলো ধৰা তোমাৰ। কিছুমান গছৰ পৰা যিবোৰ গুটি পৰে সেইবোৰ তোমাৰ। দলিয়াই মানে গাত লগাব লাগে বা। তোমাৰ আমাৰ এইফালে কিছুমান খেলা নিজে বনাইছিলোঁ যেনে ধৰা ফিনিছ বুলি কয়। তাক এটা বল এটা বনাই, বনা তাক বল এটা বনাই পেলে আমি মানে। কলগছৰ পৰা যিটো দনা আছে সেইটো দনাত। কাটি দনাটোৰ পৰা আমাৰ। মানে কেইজনমান থাকে আৰু মোটামুটি তোমাৰ ধৰা সাত আঠজন থাকে। তাক আমি এনে বলটো দি বাগৰাব লাগে তাৰ পিছত। আমাক খেদি লৈ ফুৰে এনেকুৱা বহুত ধৰণৰ খেল খেলিছিলো সৰুতে। এতিয়া কিন্তু ল'ৰা। ছোৱালী সকলে আজিকালি মানে এইবোৰ খেলা নেখেলে মই। দেখিছোঁ মানে চকুৰ আগত দেখিছোঁ আপুনিওটো চাগে এইবোৰ দে খিছে এতিয়া ল'ৰা ছোৱালী বোৰ বেছিভাগ মোবাইলতে বস্ত। থাকে ধৰা হয়।
হয় আমিও যেতিয়া সৰু কালত এনেকৈ খেলিছিলো। উম আমিও বহুতো খেল খেলিছিলো তাৰে ভিতৰত ৰেড্ডী বুলি কোৱা হয়। য'ত আমি মাটিৰে। মাটিত শিলেৰে আঁকিছিলো আঁকি কিনে শি-শিলৰ। আমি দৌৰি যাই দৌৰি যাই খেলিছিলো মানে সেনেকুৱা আমিও খেলিছিলো। সৰু কালৰ।
হয়।
হয় সৰু কালত আৰু আপুনি। সৰু কালৰ বিষয়ে খেলৰ বিষয়ে ক'ব পাৰিবনে।
সৰু কালৰ খেলৰ বিষয়ে ক'ব পাৰিম কৈ আছোঁ আপুনি শুনক। এনে সৰু কালৰ খেল বুলি ক'লে হা। সৰুকালৰ খেল এতিয়া আপুনি যেনেকৈ ক'লে ৰেডি। ৰেডি খেলাত তু-তোমাৰ ৰেডি খেলা অকল। ছোৱালী যে খেলিব পাৰিব সেইটো কথা নহয় ল'ৰাও খেলিব পাৰে বা আমিও, আমিও। সৰুতে খেলিছিলো বা ধৰা ল'ৰা-ছোৱালী মিলি খেলিছোঁ আৰু সৰু। তে মানে কি আৰু ল'ৰা-ছোৱালী এইটো আমাৰ একো চিন নাথাকেতো ল'ৰা হওঁক ছোৱালী হওঁক যো মানে যেনেকে হ'লেও খেলিব পাৰোঁ মানে একো ভাবা নাযায় এইবিলাক। বা ল'ৰা আছে ছোৱালী আছে একেলগে। সৰু কালৰ খেলটো বেলেগ কিন্তু এতিয়া ডাঙৰ হৈ ডাঙৰৰ খেলবোৰ বেলেগ। ডাঙৰৰ এতিয়া আৰু কিছুমান এতিয়া ধৰা। ফুটবল সেইবিলাক চলে। হয় কিছুমান ধৰা। কিছুমান আমি এতিয়া ডাঙৰৰ খেলটো বেলেগ সৰু খেলটো আমাৰ মানে বহুত ভাল আছিলে আৰু।
সেইটো সময় আমি যেনে ঘূৰাই নাপাওঁ আৰু। সৰুকালৰ খেলবোৰ।
উম আপুনি, আপুনি চাগৈ সৰুতে। কচু গুটি খেলিছে খেলিছে চাগে
হয় হয় কচু গুটি তোমাৰ বহুত ভালে লাগে এতিয়াও মই কচু গুটি খেলিব জানো আৰু বা সৰু কালৰ খেলা বোৰতো বহুত মনত সৰু কালৰ যিবোৰ লগ লগৰা আছিল লগৰ লগৰী সেইবোৰো দেখি দে দেখা পালে মনত পৰে আগৰ বা এনেকৈ খেলিছিলো তেনেকৈ খেলিছিলো তেনেকুৱা আৰু
হয়, হয়।
হয় তেনেকুৱা খেলাবোৰ এতিয়া ধৰা খেলা নাযায় বা আজিকালি দেখা নোপোৱা গৈছে
উম হয়, আমি সৰুতে উ
আপুনি কি কব ইয়াৰ বিষয়ে সৰু কালৰ খেলা ধূলাৰ ওপৰত কওকচোন। কিবা ক পাৰিব।
অ', কম দিয়ক অ', আমি সৰুতে যে এতিয়া আমাৰ এতিয়া ডাঙৰতো ছাগৈ আপ আপোনাৰো ছাগৈ লগগিলাৰ লগত বেছি নাই আমাৰ সৰু কালত লগৰ লগত বহুত মিল আছিল মিলা প্ৰিতি আছিল যাৰ কাৰণে বহুতো খেল খেলিছিলো তাৰ পৰা মতো কচু বিষয়ে ক'লোয়ে আমি ছোৱালী গিলাৰ আমাৰ অ', শিলেৰে নাচ খেলা বুলি অ', সেনেকৈ খেলিছিলো আৰু বহুতো এনেকৈ খেল আমি খেলিছিলো।
হয়।
খেল উম য'ত খেলবোৰ খেলি কিনে আমাৰ বহুতো আনন্দ হৈছিল আমাৰ লগৰ ল'ৰা ছোৱালীৰ মাজত এতিয়া আমি আৰু চুৰ পুলিচ খেলিছিলো যেনেকৈ আমি ধৰা হৈছিল আৰু মানে ধৰা হৈছিল এজন মানুহক চোৰ বনাইছিলো আমি সকলোৱে পুলিচ হয় কিনে সেইজনক বিচাৰিছিলো সেইচুৰজনক ধৰি আনি কিনে আমি বান্ধ হেৰি কৰা আ নিছিলিনা এনেকৈ খেলিছিলো আৰু ছোৱালী মানুহৰ এই শিংৰ অ', পুতলাৰে খেলিছিলো ছোৱালী মানুহে পু পুতলাৰে খেল খেলে আপুনি জানে চাগৈ আমি এনেকৈ পুতলাৰে খেলিছিলোঁ। বহত এনেক খেল খেলা হৈছিল।
পুলিচৰ খেলতটো বাৰু আমিও খেলিছিলো এতিয়া মনত পেলাই দিলে আপুনি তেনেক ধৰা এজন পাঁচজন ছয়জনীমান থাকে তাৰপিছত আমি ধৰা তাৰে মাজত এ এজন চুৰ থাকে বা গোটেই কেইটা এনেকুৱা ধৰিব লাগে আৰু তাক এনেকুৱাকে খেলা যায়তো অ', তেনেকুৱা খেলাতো আমি খেলিছো বা ল'ৰা চ ল'ৰা সকলে আচলতে ইমান এটা পুতলা টো খেলা মই দেখা দেখা নাই কাৰণ এইটো ছোৱালীসকলে বেছিকৈ খেলে
উম, হয়, হয়, হয়, হয়, হয় এনেকৈ চব পুলিচ খেলিছিলো আৰু এনেকা চোৱা চোৱা খেল বুলি কয় মানুহ মানুহটোক এজন মানুহে দৌ উ থিয়া দি থাকিব তেওঁক চুৱাব যাব লাগিব দৌৰি যাই কিনে দৌৰা খেল খেলিছিলো য'ত আমাৰ শৰীৰৰ কাৰণে বহুত ভাল আছিল
হয়, হয়। সৰু কালৰ মানে এইটো আমি দৌৰা ফুৰা কৰিলে এইটো নিজৰে এটা মানে ভাল আৰু বা সৰুৰ পৰাই যিহেতু মানুহতো এটা সবলতাৰ ফালে আহি যায় আৰু যদি মানে সৰু এয়া এতিয়া ধৰা উম ল'ৰা ছোৱালী বিলাক যিবোৰ সৰু সৰু ল'ৰা ছোৱালী বিলাক আছে এতিয়া মোবাইলত যিহেতু মানে মবাইল ফোনত উ যিহেতু বেছি বেছিকৈ ব্যস্ততা থাকে আজিকালি মানে আগৰ সেইটো মানে হেৰিতটো নহো পোৱা হৈ গৈছে এতিয়া এতিয়াৰ তলতে আগৰ মাজত বহুত মানে পাৰ্থক্য পোৱা যায়। আগৰ আগৰ আগৰ খেলবোৰ মানে যথেষ্ট পৰিমানণৰ। বহুত ভাল আছিলে আৰু মোৰ হিচাপত। আহ আপোনাৰ আপোনাৰ মতে তে মানে আগৰ সৰু ল'ৰা ছোৱালী খেলসমূহ সমূহৰ ভিতৰত। ভাল লাগিছিলে নে এতিয়া ভাল মানে কি ক'ব বিচাৰিছে এইটো।
এতিয়া আমাৰ ম মোৰ মতে আমি সৰুতে যাতে যিবোৰ খেল খেলিছিলো। আমাৰ সেইবোৰ সেইবোৰৰ জৰিয়তে আমাৰ জীৱনৰত আমাৰ বন্ধুত্ব বেছি আছে, কাৰণে আমাৰ ভাল লাগিছে আজিকালি। ল'ৰা ছোৱালী সকলৰ মাজত বেছি মিলা প্ৰীতি নাই আগৰ দিনত আমি মিলা প্ৰীতি বৃদ্ধি হৈছিল সৰু কালত যেতিয়া উ খেল খেলিছিলো। যে উ যেতিয়া আমাৰ মিলা প্ৰীতি ভাব বেছি আছিল আমাৰ। আৰু বহুতো শাৰীৰিক ব্যায়াম হৈছিল খেলৰ জৰিয়তে খেলতো বোলে। ব ব্যায়ামৰ নিচিনা শৰীৰৰ কাৰণে ভাল। আমি এনেকৈ ব্যায়ামৰ নিচিনাও হৈছিল আমাৰ। সৰুতে।
হয়, হয়।
আপুনি কি ভাবে এই।
হয়, আপুনি আপুনি যোনটো কথা কথা কৈছে শৰীৰৰ ব্যায়াম হৈছিলে সেইটো একদম সঁচা কথা কাৰণ। সৰুতে যেতিয়া তুমি বা আপুনি দৌৰি থাকিব বা খেলাৰ জৰিয়তে মানে ইফাল সিফাল কৰি থাকিব তেতিয়া তোমাৰ। মানে দেহাতোতো অলপ হ'লেও মানে ইফাল সিফাল কৰাতে। যিমান খিনি মানে বা ঘাম ওলায় বা দৌৰা কৰাৰ যিটো ব্যায়াম সেইটো হৈ যায় একেলগে। সেইটো যথেষ্ট পৰিমাণৰ এটা ভাল কথা। বা আজিকালি। যিবিলাক সৰু ল'ৰা ছোৱালী আছে তেখেতক মানে সিহঁতকো মানে মোৰ হিচাপত মাক দেউতাকে অলপ। মান খেলচ। পথাৰত পঠাব লাগে বা চকু দিব লাগে আৰু যেন সিহঁতেও অলপ। খেল খেলি আগৰ আনন্দ বোৰ ল'ব পাৰে।
উম, হয়, হয়। সিহঁতৰ যাতে শৰীৰতটো ভাল থাকে তোমাক দেউতাকে চকু দিব লাগে। হয় ঠিকে কৈছে আপুনি।
হয়।
আমাৰ যেতিয়া শৰীৰটো ভাল থাকিব। আমি তেতিয়াহে ডাঙৰত যাই ভাল কাম কৰিব পাৰিম। আমাৰ সৰু সৰু। কালৰ জৰিয়তে মোক বহুত শিক্ষা হয় আৰু মানে খেল ধেমালিৰ জৰিয়তে। আমি বহুত শিক্ষাও পাওঁ তাৰ জৰিয়তে যেনেকুৱা আমি মিলা প্ৰীতি থাকিব জানো। তেতিয়া লগৰ লগত সেইগিলা আমাৰ শিক্ষাৰ নিচিনাই হয়।
হয়, হয়, আপুনি যোনটো কথা কৈছে, মিল প্ৰীতি এইটো মানে সৰুৰ পৰা এটা বান বান্ধোনত বান্ধোনত গুচি আহটো সেইটো মিল প্ৰীতি মানে থাক কি যায় আৰু যিহেতু আমিও ধৰা মইয়ো এতিয়া গাঁ গাঁও অঞ্চলত বসবাস কৰোঁ। মানে সেইটো ময়ো ভাবো যে। ল'ৰা ছোৱালীসকল ঘৰত থাকি মানে একো নকৰাককৈ গধূলি টাইমত হ'লে অকণমান। এক দুই এক দুই ঘন্টা হ'লেও খেল চেল খেলিব আহিলে ভাল আৰু নিজৰ। নিজৰ দেহাটোৰে হওঁক বা। এটা বান্ধোনৰ মিলা প্ৰীতিত মানে মানুহৰ লগত কেনেকৈ মানে। কথা পাতিব লাগে, কি লাগে এইবোৰ জনাজাত হয়, আৰু
উম, আপোনাৰ পৰা মই সন সকলৰ কথা বহুত গ'ম পালো খেলৰ বিষয়ে সৰু কালত। খেলা খেল বোৰৰ বিষয়ে, যিবোৰ মই জনা নাছিলো।
ঠিক আছে, অ' আপোনাৰ পৰাও মই বহুতখিনি কথা, মানে শিকি ল'লোঁ বা জানি ল'লোঁ আপোনালোকত কথা পাতি দেই ভাল লাগিল, ধন্যবাদ।
অ' ধন্যবাদ।
ধন্যবাদ।